কত আছা?
এয়া বিহপুৰীয়ালে আহছিলো।
অ,,
তুমি ক'ত আছা?
মই এনে বহি আছো আৰু কিনো কৰিম আৰু
অ, অ, হৰি খালে খালো তুমি খালা?
ভাত খালো বাৰু
অ স্কুটিখন ভাল কৰিবলৈ আহিছো। কি বেয়া হ
অথনি যাৱ তেনে তিনিজনী গলা নেকি?
অ আহো তিনিজনী আহিলো, বা দুজনীয়ে মই।
অ,
তাপা বাজনী গ'লগে। এতিয়া আমাৰ বায়ে মই আছো। উ উ তুমি কি মাত খাল নহয়?
খালো খালো।
এতিয়া মাতটো গৈছে ন ভালকে?
এতিয়া নেটৱৰ্ক পাইছা চাগে অথনি তোমাৰ নাছিলে মোৰ ফাইভ জিয়ে আছে।
অ, অ, মোৰ কাৰণেই হৈ আছিলে চাগে মাত মোৰ পৰা জানে মই তোমাৰো শুনি আছিলো নহয়।
অ, অ,
উম তাকে ধেৰ ৰ'দ।
উম।
উম,
বা ক'ত আছে?
আমাৰ বা তোমাৰ লগতে আছে।
অ,
তোমালোকৰ ভন্টি এটা ভাল উম।
অ কিবা বজাৰ কৰিবলৈ গৈছ নি?
বজাৰো কৰিব লাগিব অলপ কাপোৰ কানি কিবা কিবি
উম।
দেতালে চাৰ্ট এটা, মা লৈ মেকচি এটা।
বা পইচা ক'ত পালা?
পইচা ধেৰ।
ধেৰ নে।
ধেৰ।
এ, অ', গৰম হা?
ঘৰতেহে।
কি?
ঘৰতেহে আছা তুমি?
ঘৰতে, ঘৰতে আৰুনো ক'ত থাকিম অ'।
মাহঁতৰ ভাল?
ভাল, ভাল।
উম, আমাৰ সেই স্কুটিখন ভালেই নোহোৱা হ'ল। বহি আছো ইয়াতে।
অ'। কেইটকামান যাব চাগে।
যাব কেইটকা মান।
উম,
মানে শ্বেলফত ষ্টাৰ্ট নোহোৱা হ'ল কিক মাৰিব লাগে, ৰেষ্টটো পুৰা বাহি আছিলে।
বহুত দিন চলোৱা নাই আকৌ।
বহুত দিন চলোৱা নাই অ'।
উম,
মই এদিনা খন এদিন হে চলাইছিলো।
উম,
তাৰ পা এতিয়া ঠিক কৰি মেলি দিছোঁ অলপ টাইম লাগিব বুলি কৈছে, বেটৰী চাৰ্জ তাকেই হে গৰম আও। জলবায়ু পৰিৱৰ্তন। টোপনিহে ধৰিছে।
আপুনি উথনি আহিছিলে, এতিয়া টোপনি নাই, হম
টোপনীহে ধৰিছে বুলি কৈছোঁ।
কাৰ?
তোমাৰ ধৰিছে নেকি সুধিছোঁ, মোৰো ধৰি হৈছে বুলি কৈছোঁ।
অ', টোপনি অলপ, অলপ উথনি আহিছে।
অ', কিমান টাইমত উঠিলা ৰাতিপুৱা?
হা।
ৰাতিপুৱা কিমান টাইমত উঠিলা?
উঠিলো নটা মানত।
অ', ৰাতি শুৱা দেৰি চাগে কালিতো বহুত গৰম। উম, কালি মোৰ টোপনিয়েই নধৰিলে গোটেই ৰাতিটো।
উম,
আমি তোমাৰ দুটামান বজাত শুইছোঁহে।
অ'।
ফাইভ প্লাছ ফাইভ উয়ান তাপা তাকেহে। অ গুৱাহাটীলৈ যোৱা কথা আছে নহয় এতিয়া শুক্ৰবাৰে হল ন শনিবাৰে।
শনিবাৰে শনিবাৰে।
অ।
তাকে চাদৰ মেখেলা নিপিন্ধো বুলি ভাবিছো!
কেলে?
কূুৰ্তি পিন্ধিম বুলি ভাবিছো চুই
এই ইহঁতি চবেই চাদৰ মেখেলাহে পিন্ধিব।
চাদৰ মেখেলা ইমান গৰমত।
একো নো চাদৰ মেখেলা পিন্ধি গলেহে ভাল লাগিব।
ন ন গৰমটোলে চাই কৈছো মানে।
সেই হয় বাৰু আমাৰ আকৌ এই বা এজনীয়ে তোমাৰ হেৰি চাদৰ মেখেলা ছিলাবলে দিলে যে
অ,
বেয়া হ'ব নহয়হলে ক আজি ফাইনেল হৈ গল যে তাই চিলাবলে চাবলৈ দি দিলে।
কেনেকুৱা কালাৰ?
অ,, হেৰি পিংক কালাৰৰ। আমাৰ জনী নহয় ইজনী আমাৰ তেজৰ ইজনী।
তেজৰ ইজনী নে?
হয়।
কাপোৰযোৰ তোমালোকে কি পিন্ধিবা কাপোৰযোৰ দেখাবাচোন চাম মানে
অ, উ মই মানে তোমাৰ বগা নুনী কাপ নুনী পাতৰ কাপোৰযোৰ মানে ৰঙা ফুল থকা।
উম।
তাৰ পিছত আমাৰ বা জনীয়ে কি কাপোৰ পিন্ধিব মই সেইটো কথা ভালকে গম নাপাও। ববৌক এযোৰ খুজিছে। ককা সেউজীয়া নে? চকলেট কালাৰৰ ফুল থকা বগা নুণিপাতৰ কাপোৰ এযোৰ আছে সেইযোকে পিন্ধিব নি
উ উম।
ৰাতিলে ভাত কিনে বনাৱা?
ৰাতি কথা চিন্তাই কৰা নাই।
কাইলৈ ৰাতিপুৱালে?
হম।
কাইলৈ ৰাতি পোৱালে?
কাইলৈ ৰাতি পুৱালে
উম।
কাইলৈ ৰাতিপুৱালে হেৰি জানো আজি ৰাতি কথাই গম পোৱা নাই কাইলৈ ৰাতি
মাছ অকনেকে আনি থবা। গৰম টেঙা জুল দি বনাই পিনি খাব পাৰা।
জানো কি খাওঁ পাই ভাবিয়েই নাই পোৱা।
উম।
শুনিছানে?
শুনি আছো, শুনি আছো, অকমানকে বতাহ অকণ মাৰিছে ভাল লাগি গৈছে অ।
উম।
যিহে ৰ'দ মানুহ ওলাই আহিলে তোমাৰ কলা পৰি যাব।
তাকেহে
উম।
মই অথনি কাপোৰ কেইটা মেলিবলৈ গৈছো, হে ভগৱান একদম পুৰি দেৰি এদাই হোৱা নিচিনা নিচিনা হৈ গৈছে মানে স্কিনটো।
সেয়াহে আৰু ৰ'দৰ হেৰি
উম।
বাকী খবৰ ভাল?
ভালে ভালে, তোমাৰ ভাল?
ভাল ভাল।
অ', তাৰপাছত হেৰি, তোমালোকৰ বা? তোমালোকৰ বা নাই, তোমাৰ ভণ্টি?
ভাল ভাল।
অ'। তাই খবৰ খাতি নোলোৱাই হ'ল বহুত দিন হ'ল। উম, ঘৰতে থাকে নে আজিকালি?
ঘৰতে থাকে।
য়া পা অ', হেৰি, একো হোৱা নাই আৰু পানী খাই খাই ভাগৰি গৈছো ঔ। সিকয় নাজানি কৈ থকাতকে সেই সেই ফ্ৰিজিং পানীয়ে খাই আছো, উপায় নাই যে গৰমত।
উম, আমাৰ এই ইয়াত থকা ছোৱালী এজনীয়ে ফ্ৰিজিং পানী খায় বেমাৰ ভালেই হোৱা নাই।
অ', মানে কি এনেই খাই নাথাকে পতকে খাইছিলে বাৰু? এনেই বোলো ফ্ৰিজিং পানী নাখায় নি বাৰু তাই?
এ অ', এনেই নাই
সেইটো কাৰণে হৈছে আকৌ, ম-মানে আমিতো গৰম দিনৰ মই সেই ফ্ৰিজিং পানীয়ে খাই আছো।
অ'। সেইটো কাৰণে, ৰেগুলাৰ খাই থাকিলে একো নাই।
ৰেগুলাৰ খাই থাকিলে একো নহয় অ', পতককেনে খাই দিলে তোমাৰ বেমাৰতটো বেছিকে হয়।
উম।
উ, পানী যিমানে খাবা এতিয়া সিমানেই ভাল আৰু।
উম, উম।
ফিল্টাৰৰ পানী খাবা, এইবিলাক আইৰন থকা পানী নাখাবা।
ফিল্টাৰ পানী মানে আমাৰ ইয়াত পানীতো বহুত প্ৰব্লেম। পানী মানে আৰু পানীৰ কাৰণেই বহুত ডিষ্টাৰ্ব হয়।
হয়।
অও কৃষ্ণ।
উ টোপনিও নাযায় ৰাত ৰাতিও নাযায় দিনতো নাযায়।
মানে ক'ৰ টোপনি যাব
অ'।
আহিবা এদিন আমাৰ ঘৰলৈ ভাত এসাঁজ খোৱাকে।
কিহেৰে খোৱাবা?
অই হেৰি এইটো তোমাৰ কাৱৈ মাছ লাগিছিল, তাল পাতিছে পুখুৰীত কাৱৈ মাছ টেঙা জোল বনাই পেলাই খোৱাম মানে গৰমত মাছ মাংস মচলাবোৰ একদম খাব নালাগে।
উম, কাৱৈ মাছ খাবলৈ মন যায় বাৰু।
উম, আমাৰ ধুনীয়া একদম মিঠা মিঠা। আনিবা। উম। সমাজৰ বিষ পৰিয়ালে চাগে
যাওঁ যাওঁ।
তাৰপা কোৱা? উম, নেক্সট প্লেনিং এ, কামাখ্যা যে ঠিকে আছে।
উম।
তাতে আমি ঘূৰাৰ প্লেনটো বনাইছিলোঁ।
উম।
এ, তোমাৰ বটানিকেল যোৱাৰো হেৰি চিটি চেণ্টাৰ চেটন্ত্ৰেল মটানিকেল যোৱা কথা আছিলে। এতিয়া শ্বুটিং তুমি এনেকুৱা হেৰি এই বাজনী আকৌ চাকৰি কৰে যে। তাই ভাগৰ চুটীটোৰ লগত মিলা-মিলাব লাগিব।
উম।
কিহে আৰু।
কোনে গান লগাই আছে নি?
অ' গান লগাই আছে। সেই বিহপুৰীয়াত আছে যে অকমান ব্যস্ত আছে।
উম।
হাৱা মাৰি আছে এতিয়া অকন বহি বাহিৰলৈ গুচি যায় ঘৰত। তম ৰতৰ ভিতৰতে সোমাই থাকেগে।
হেইটা হেৰিয়ত যাব মন গৈছে।
এই চা তালৈ যাবলৈ মন গৈছে। ঠাণ্ডা জেগাত বহি থাকিবাগে, নহ'লে হেৰিয়াতে ভাল এই তোমাৰ কি বুলি কয় ধুনাঘাট, ধুনাগুৰি হুৰি ঘাটত একদম ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থাকে।
তাত ৰ'দ পৰি থাকে নহয়?
অ'।
ধুনাগুৰিঘাটত বহুত ৰ'দ দিয়ে।
ধুনাগুৰিঘটোলে ৰ'দ দিয়ে। এ, আবেলি সময়ত তোমাৰ চাহ হয় যে।
অ' সেই তেনেকুৱাত বেলেগ কথা কিন্তু বহুত ৰ'দ দিয়ে।
অ' আবেলি সময়ত ভাল।
উম।
আৰু গছ গছ এই মাথাউৰিতটো মানে তোমাৰ গছ গছনি।
উম।
হেৰি আছে যে মানুহৰ ঘৰবিলাক আছে যে সেই তাত ভাল।
উম।
আবেলি সময়ত তোমাৰ বহি থাকিবা, বহুত ধুনীয়া লাগে। নাওঁ চাৱো চলি থাকে।
উম। মানে প্লেচটো ভাল লাগে আও। সৰিয়হৰ দিনত আমি এবাৰ গৈছিলো, সৰিয়হ থকা দিনত বহুত ভাল লাগিছিলে।
অ।